হেল্ল। হেল্ল'। শুনা অ এতিয়া শুনিছোঁ।
কি কৰি আছা।
এ মই হেৰি লগত কথা পাতিলো অলপ। তাৰপিছত। এটা টাস্ক কমপ্লিট হ'ল।
অ মই আজি কথা পাতিবলৈ পোৱাই নাই।
মোৰ নহয় মানে।
অ অ। পাতিবলৈ পোৱা নাই কাই ভিঙি খুলি দিম বাপেকেগেলা। ভিনিহি খুলি দিম ভিনিৰ লগত ঠিকছে কথা পাতিম।
নোৱাৰি আৰু।
কিয়।
এ এতিয়া এড কৰিব নোৱাৰা হৈ গ'ল। তাইও কৈ আছিলে বায়েকহঁতক এড কৰা কথা।
অ।
নোৱাৰা হ'ল এতিয়া।
যেহ।
উম।
মোৰ পইচা কেইটা সোমালেই হ'ল আৰু দেই।
এ এতিয়া তোমাৰ প্ৰচেছিং হৈ থাকাতটো পাবা।
সটো পালেই হ'ল আও।
কাইলৈ পৰহিলাৰ ভিতৰত সোমাই যাব।
উম। সোমালে হ'ললি ভাত কিহে খালা।
ভাত তোমাৰ দালি তাৰপিছত কুন্দুলি আলু ভাজি। উ আৰু হেৰি আছিলে। তিতা কেৰেলা এনেকে ফ্ৰাই কৰিছিলে ফ্ৰাই কৰাৰ পিছত কেঁচা পিয়াজ কেঁচা তেল দি। পিটিকা কৰিছিলো মই সেয়া। সন্ধিয়া ওলাই গলো মোৱা মাছ যাবলৈ মোৱা মাছ নাই সৰু সৰু পুঠি মাছ। তাৰপিছত শিঙৰা মাছ আনিছিলে একেবাই। ভেত ভেটিয়া হোৱা নিচিনা হৈ আছে সেইবোৰ মাছ মই এনে দিলেও নাখাও মানে।
মই যে পুঠিমাছ। ভাল পাওঁ।
কেইদিনমান পিছত এভেইলেবোল হ'ব সেইবোৰ মাছ মই স তেনেকুৱা ভেত ভেটিয়া দিয়া মাছ। এনে দিলেও মইনখাওঁ দোকানীজনে মখ আগতে কয় দিলো। কবু মাছ মোক নালাগে মই নাখাও এনেকুৱা ভেট ভেটিয়াই দিয়া মাছ।
এ যিখিনি মানে ঘৰত মাছ থাকে ন সৰু মাছ বোৰ খাবই নোৱাৰি। এতিয়া আমাৰ মামাৰ ঘৰত সৰু মাছ বোৰ যে এনে আমি মোৱা মাছ কিনিলে মানে। মানে সেই মামাহঁতেকয় তহতি যোই।
আমাৰ নদীত পুঠি মাছ। ধৰে হাতৰ তলুৱা খনৰ আধা হৈ যায় এটা পুঠি মাছেই।
উম মোক মোলে দিবা দেই এইবাৰ পুঠি মাছ তাৰপিছ। যদি উ ভাইটি স সৰু ভাইটি।
গ'ল অ কি গ'ল মানে শুলে শুলে। আজি ঘৰত শুইছে মাৰ লগত এ উম। আহ টোপনি যোৱা নাই কোনো এনেই শুই আছে দেউতা টোপনি গ'ল সপায়।
অ অ বৌ গৈ পাইছেহে ন। টা বজাত। তাকো হেৰি ঘ অ ঘৰ গৈ পোৱাগে নাই। নায়নপুৰ পাইছেগৈ নায়নপুৰত সি ৰখী আছে। এ তাৰ পিছত আকৌ মই মই আকৌ স্কুট থৈ আহিছো যে নায়ণপুৰত।
অ তুমি স্কুটি থৈ গৈছা
অ আমি মানে সেই তাই দিনত পোৱাগেহেঁতেন স্কুটি লৈ গ'লহেঁতেন ঘৰলে এতিয়া ৰাতি হৈ গ'ল যে তাৰ পছত স্কুটিখন মানুহ ঘৰৰ ভিতৰত। ঘৰাই পেলাই মানে হেনডেল লগ কৰি থৈ আহিব
অ উ থৈ গ'ল ক'ত
এই বৌভাগৰ জেঠাইকৰ ঘৰত
অ অ তেতিয়া ঠিকেই আছে। অ মই তুমি বিহপুৰীয়া কৈছো। চা বুলি ভাবিছিলো।
নহয় সেই বিপি ট্ৰেভেলাৰ বোৰ থাকে যে সেইবোৰত আহি পেলাই বেয়া আৰু ৰৈ ৰৈ ৰৈ ৰৈ আহি থাকে। তাৰপাছত এইফালেদি বাছ পাইজে।
কোনে কৈছিলে? মই নাই কৰা।
তাৰ পিছত ৰিপৰ্টৰ কথা কি হ'ল?
ৰিপৰ্টৰ কাম কৰাই নাই ৰবা কৰিব লাগিব। আজি মোক এজনীয়া মে তাকে এজনীয়া মেছেজ বুজিছে মোক কি লিখিছো সুধিছে উম ৰাতিপুৱাই অ
ছাত্ৰীয়ে দিছে ৰাতিপুৱাই
অ মই একো কৰা ন ইমান দিন নালাগে লিখোতে।
তুমি আছা ন মই কিহৰ চিন্তা কৰিম।
লিখিম ৰবা মই ফাৰ্ষ্টটো। ধুনীয়াকে মই ইংলিছত লিখি থোৱা আছে ফাৰ্ষ্ষ্টৰটো। ফাৰ্ষ্ট ডে ট্ৰেসলেট মাৰি দিম।
উম এই ইংলিছত বনাবা নে কি এইবোৰ
নহয় আছ আচলটোতে বনাম।
অ আচাম ৰোজাতে বনাম
উম
উম মই আজি পইচাই পইচা পাই আছো গম পাইছ ন সৰুকে হলো মানে দুটকা হলও এ দুটকা পালো প্ৰথমতে কাইৰা পৰা। তাৰিছত এ টিউচনৰ পেমেন্ট পালো। সেই পালো
ভালেই আৰু তেতিয়া।
জব কাৰ্ডৰ পেমেণ্ট পালো।
জব কাৰ্ডৰও পালা।
অ টু হানড্ৰেড নাইনটি।
আমাৰ দেউতা সোমোৱাই নাই জব কাৰ্ডৰ পইচা।
অ মোৰ টু হাণ্ড্ৰেড নাইণ্টি পালো ই কে ৱাই চি কৰিলে নাই
ই কেৱাইছি কৰিলে অ।
আৰু ই কৈছে কোৱাখিনি হে
পাঁচ মিনিট আছে।
ই ক ৱাই চি নকৰা খিনি নোসোমাই। কিবা ইমাৰজেন্ঞ্চি কাম আছে নে কি?
চিৰিয়েল চাব।
আহ আহ উম।
মই হটস্পট দিব লাগিব যে।
আহ আজি সেই নেটৱৰ্ক কাটি থৈছিলে এয়াৰটেল টাৱাৰ কিবা এটা হৈছিলে কালি শেষ সেইটো কাৰণে ৰাতিপুৱা নেটৱৰ্কটো।
অ মই গম নাপাওঁ আকৌ।
সেইদিনাখন টিউশচনৰ ষ্টুডেণ্ট এটাৰ ঘৰৰ সেই ইনভাৰ্টাৰ জলিলে।
আহ
ফ্ৰেণ্ড
আমাৰ এইফালে ঢেৰেকনি নাই।
ৰাতি
নাই।
এই দুটা বজাত যিটো
এইফালে একোৱে নাই ৰাতি। ৰাতিপুৱা সময়ত বতৰটো বেয়া কৰি আহিছিলে মই কাপোৰ খন লৈ পেলাই শুইছো নহয়। তাৰপিছতে ৰ'দ দি গৰম আকৌ পিছ মুূহুৰ্ততে গৰম আহিয়ে গ'ল আমাৰ এইফালে ঢেৰেকনী চেৰেকণনি একো নাই।
এ ৰাম এইফালে যিটো ঢেকনি আহিছে মই বৰষুণ আহিব ভাবিছিলো।
উম ইয়াত নাই।
আমাৰ ইয়াত ধেৰ বৰষুণ। আমাৰ পোৱালি মোৰ বুকুতে শুই আছে। তেতিয়া পা টোপনি অ। টোপনি হে তেতিয়া পৰা মানে ইমান কান্দিছে। সেই কান্দিছে তাৰ পিছত এতিয়া মোৰ ওচৰত শুই আছে ৰাতি টো এনেকে থাকিলে হ'ল আৰু মানে তেতিয়া আদাখন শুবলৈ পাব।
মানে কি তুমি সৰু ছোৱালী যে তোমাৰ গাটো সি কোমল পাইছে। যে
হ'ব পায়।
তোমাৰ হাত ভৰি তোমাৰ হাত। বোৰ কোমল পাইছে আইতাক হতে কাম কৰি থকা মানুহ নহয় জানো। অ তোমাক বেছি কোমল পাইছ যে। সেইকাৰণে একদম আমনি নকৰাকে কোমলত শুই আছে।
গাৰু বুলি যিটো একে গবা মাৰি শুইছে এতিয়া মানে মই হাতত লৈ শুই আছো। অথনি বুকুত লৈ আছিলো এতিয়া সোঁহাতত শুৱাই থৈছো। যি শুইছে অ দেখি। এনে মৰম লাগি গ
হয় ত আৰু ভাইটি এটা পাইছা।
অ চোৱা কিমান এজ গেপ মোৰ এতিয়া টুৱেণ্টি চলি আছে ধৰা। টুৱেণ্টি বছৰ গেপ। মই যেতিয়া ফৰটি এইজ হ'ম ফৰটি এইজ হ'লে তেতিয়া ইয়াৰ টুৱেন্টি এইজ হবহে তেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে হ'বগৈ ফৰটি বছৰ।
অ।
তেতিয়া ই বিশ বছৰ মানে কলেজ পঢ়িবহে।
উম আমাৰ বাহঁতৰ নিচিনা আকৌ।
উম এতিয়া তেনেকে সৌ ভাইটি আৰু তোমাৰ হেৰি বা ল'ৰাটো। অ
সেনেকা কৰিবি তাৰ লগত কথা পাতি লবি বহুত টাইম টাইম আছে তই অকলে অকলে বজাৰ কৰি থাক মোলৈ কিবা এটা লৈ থৈ দিবিচোন। তহঁতৰ এছ চাইজৰ কাপোৰহে মই গলেও পিন্ধিব নোৱাৰো। তাৰমানে আহিবলৈ মনটো উচ পিচাই আছে।
কাপোৰ বজাৰ কৰিলা নে সেই পাচলি বজাৰ কৰিলা।
অকল কাপোৰ কাপোৰ মানে ইমান বেছিও নহয়। মই সেই ক্ৰপ টপ এটা ললো কটনৰ। তাৰ পিছত তোমাৰ চুইদাৰ পিচ এটা ললো ইউনিফৰ্মৰ কাৰণে শা। টপ এটা চিলাবলৈ। আৰু সেয়াই মালে ব্লাউজ এটা ললো পোৱালিলে গেঞ্জী।
অ কাইৰা পইচা নে?
সেয়া হ নহয়। মই মানে ধৰি লওঁক দিনটো বনাছ পায়ে থাকো। কি কলে। মোৰ সোমাইয়ে থাকে হ অ।
কোনে দিয়েহে।
সেইয়াই আৰু
হে বা। সদায় বনাছ পাই থাকিলে আমাকো লাগে।
সদায় নহয় আও। মানে তোমাৰ দুই তিনি দিনৰ মূৰত ডেৰশ টকা এটা দুশ টকা এটা সিমানটোহে। সেইটো পালে মই অ মই একো নকৰাকে। যদি পাই থাকো দুই মিনিট আছে অ দুই মিনিট আছে।
তাছতে।
ভেদা আৰম্ভ কৰাই নাই। আজি হাবিদৰা কাটিছে মানুহে ভাইটি খুৰা।
অ মই হেৰি সুমিত্ৰা আ আজি নাহিলে মই ফোন মাৰিছিলো।
কৈছিলে বোলে ফোন কৰোঁতে।
তোমাৰ লগত।
কৰিলো সেয়া অ মোৰ লগত পাতি আছিলে আকৌ কৰিব বোলে এবাৰ।
তাই ৰিচিভ কৰিব নোৱাৰে নে জহনী যাতি।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
তাই বাৰু ফোন এটা কৰিব নোৱাৰে নাই বাৰু মোলৈ বাৰু অথনি কৈছিলে দেই মিছা কথা নকওঁ মই ৰিচিভ কৰিব মানে ম। চলাই আছিলো টউনত।
অ।
তাৰপিছত মই মোৰতো সেই একেবাৰে আজুৰি হৈ। কৰিম এইবোৰ ভিৰ ভাৰত কৰিবলৈও বেয়া যায়।
উম।
এতিয়া কৰি দিবি।
মোৰ লগত পাতিছিলে এতিয়া হে বায়েকহঁতে মানে কৈ যাব তহঁতে আজিকালি। তই আজিকালি আমাৰ লগত কথা নাপাতই সেই পইচা পোৱা ফোনহে ৰিচিভ কৰিবি।
এড কৰিব নোৱাৰি আৰু
নোৱাৰি
উম কৈ লাভ নহল তেতিয়ালে
উম
ইয়াৰ ৰুমটোৰ কি ফেচিলিটি আছে ফেন চাৰিখন লাইন আঠটা নটা আঠটা নটামান হব টিভি বাথৰুম বেদ গিখন বিছনা চাৰিখন বিছনা চাৰিখন
টকাও যাব নহয়
মহায়ে মোক কৈছে দেই তই বিল দিব সময়ত তই ওচৰলে যাবি দেই ছোৱালী মানুহবোৰ দেখিলে কমাই দিয়ে বোলে দহ হাজাৰ কমালো বহুত বোলে মই মহাক কৈছো মই লিপ চিগৰাটা লৈ আহিছোঁ তেতিয়া হে ষ্টাইল কৰিব পাৰিম -
আহ-
মহাই গৈছো মই অকমান দূৰতে থাকিম দেই মানুহ দেখিলে- গম পাই যে- এ কোনে মানে পইচা হেৰি কৰিব কয় মই অকণমান আঁতৰি- অ নিবলৈ নহবা ইয়াৰ পৰা পাঁচ হাজাৰ ছয় হোজাৰ টকাৰ গাড়ী ভাল হ'ব নহয়- কাৰণ বহুত ৰিক্সত লাহে লাহে চলাব লাগিব গাড়ী। সেইটো কাৰণে মই নিবহি মহাই নিদিয়ে অহ এতিয়া ককা ককা তাত আছে নহয় আকৌ মহাই ককাক খবৰ লৈছেগে গৈ‌‌ তাত আকৌ বহুত ছাগলী খাবলে লৈছে। তাকে বাকী ফোনটো কটালে ৰবা নে নিজে কা-
অ কাটি দিও ৰবা- তুমি তাইলে কৰিব পাৰিবা-
চিৰিয়েল চাবলে-
মই সেই মাহ ফোনত হটস্পট দি পেলাই ডাউনলোড কৰি দিম-
অ অ কটাকে কৰা মানে মই সেইটো কাৰণেহে কৈছো মই এতিয়া চুমিত্ৰা কৰিলে কৰিব।
মোলৈ আকৌ এবাৰ কৰিম বুলি কৈছে মোক কৰিবলৈ নিদিয়ে নহয় তাই নিজেহে কৰে।
মোৰো কৰিবলৈ মন আছে কিন্তু মই টাইম এহ পোৱা নাই নহৈ।
মই বোলো তই পাঁচটা এটাত‌ গৈ কমপ্লিট হব এনে ময়ে কৰিব লাগিব।
মোৰ হে তেনেকুৱা হে এতিয়া মই তোমালৈ কৰিব নোৱাৰোঁ। ‍ঘূৰাই ঘূৰাই কৰিলোঁ কিছুমানে মানে এনেও